হেল্ল'
অ নমস্কাৰ বন্ধু।
হেল্ল'
হেল্ল'!
হেল্ল'!
হেল্ল'।
হেল্ল'। শুনা পাইছা?
হেল্ল' কোৱা।
আহ আহ শুনা পাইছা নেকি?
বহু দিনত বহু দিন মূৰত ফোন কৰিলা যে? কিয় কিয় বিশেষ বিশেষ কিবা খবৰ বাৰ্তা আছে নেকি?
নাই এনেই আৰু কৰলো ভাল লাগিল।
অ হয় হয় ভাল লাগিল ধুনীয়া বতৰো ভাল। তো ঘূৰা ফুকা
এই বিৰাট বতৰ ভাল মানে বিৰাট মহ কামৰাইছে।
তো ইয়াৰ আহ-আহিবা নাই এতিয়া ঘূৰিবলৈ ইফালে?
যাম যাম যাম মানে এই আজি এটা টিচন মই শেষ হ'ল। মানে বন্ধ দিলো। এ মোৰ নাম্বাৰটো ৰাখি দিল কল যে পইচাটো দি দিব যেতিয়া দিব ফোন মাৰব। আৰু এক তাৰিখৰ পৰা যাবা কল, তো পইচাটা পালেহে যাব পাৰিম নহ'লেতো কেনেকে যাম।
অ হয় হয়।
আৰু মোৰ এইফালে কম্পিউটাৰতো পইচা দিব লাগিব নহয় এই চাৰে তিন হাজাৰ মানা।
হয় ঠিকে আছে বতো তুমি তোমাক কৈছো ওঠোৰ বা ঊনৈছ তাৰিখৰ টাইম পাবা না।
আহ আহ
অ হয় সেইখিনি সময়ত মিলাই আহিলে হ'ল, ময়ো মানে এনেকে মিলাম যেনিবা।
উম উম।
সেইটোৱে মানে সেইটোৱে আৰু দিন দিনত অলপ ঘূৰলে ভাল লাগিব অলপ।
অ হেংকাই ভালেই হ'ব।
তুমি এফালে আহিবা মই অলপ ইফালে জেগা দেখাম ক'ত অলপ ঘূৰবা যাওঁ আৰ ইফালে সিফালে ঘুৰবা জাম বুজি পাইছা? তাৰপিছত তাৰপিছত মই সিফালে যাম তোমাৰ লগত সিফালেফালে ক যেনে উৰপতৰ বিল। ধৰ পাহাৰতলি আৰু
অ অ।
সেনেকুৱা কিবা এটা বিশেষ ঠাই
অ অ।
ঠিকে তাৰ প্ৰথমে তুমি ইফালে আহিলে যাব পাৰিবা ধৰা ইফালে আমাৰ শালমাৰ যাব পাৰিবা শাল মাৰাৰ ফালে আৰু ইফালে কাৰিপৰাৰ ফালে যিখিনি আছে আৰু অলপ হা ৰাতি ৰাতিপুৱা ৰাতিপুৱা
নেকি মই কালি পাৰা
যোৱা নাই ৰাতিপুৱা ফুৰিব যাম যে ৰানিং কৰিব
নহ নহয় মই কাৰিপাৰা গৈছিলো একবাৰ শাল বাগান আছে ৰাভা মানুহগিলা থাকে
এই শালবাৰ কাৰিপৰা এইখন নাই কাৰিপৰা মানে মুছলিম মানুহ আছে অসমীয়া মানুহ আছে কাৰিপৰা
তেতিয়াহলে সেইটো শাল বাগান যে আছে এইটো কোনটো কি জাগাটোৰ নাম কি?
দুধনৈ ফালে ন সিফালে উপৰতলা
তোমালোকৰ ঘৰৰ ওচৰতে
শাল বাগান আছে নে কি বাগান আছে এইটো
অ শাল বাগান থাগান আছে হিন্দু মানুহ গিলা আছে ৰাভা গিলা বড়ো জাতিগিলা।
অঁ কেম্পৰ ফালে গৈছিলে কেম্পৰ ফালে গৈছিলে অঁ শাল বাগান নহয় সেইবিলাক। কিবা বেলেগ গাজ আছিলে কিবা একাচি গাজ আছিলোঁ
অঁ অ পাই এ তোমাৰ চাইকেল টা কি হৈছে?
চাইকেলটো ভাই একদিন লহা ভকাইছিল ন দেউতা পইচা পাইচে। এ মই পাঁশ টকা খুজি আছিলো পাঁচশ দিব নে লহভাংগা তিনশ টকা তিনশ টাকাতে দি দিছে দেউতা
চাইকেল টা বেচাই দিছে
অঁ তিনিশ টকাত
কেতিয়া?
লোৱা ভংগা লগত
কি আ চা দিছে কো
এই বহুতদিন থৈ দিছিলোঁ ইউজ কৰা নাছিলোঁ মামৰ ঠামৰ ধৰি লৈছে। তাৰ তাৰ তিনিশ টকা ভাল ভাল কৰি চলাব ফলৰ পৰা গেলাই হয় অঁ সেইটোৱে ৰেঞ্জাৰটোৱে
অ
তিনিশ টকা লগালি চল চললৈ গেলা হয় আৰু কি কৰিম আৰু পইচা নাথাকিলে মাথা এটা খাৰাপ হৈ যায় না। অঁ আৰু পইচা নাথাকিল নে মাথা এটা খাৰাপ হৈ যায় না বুজি পোৱা ন নাই
অ অ এইটা তাক
অঁ সেইটোৱে আৰ কেতিয়া কি হৈ যায় দেউতা বেচাই আহিছে
বেচাবা কাই কৈছে
মানে লহা ভাংগটা আইছে না কৈছে কৈ আছে পকোৱা নাই বেচা আমাৰ এই এনে পৰি আছে কি হ'ব পৰিচ গৈছে বেয়া হৈ গৈছে পুৰা একদম
নহলে ঠিকে আছে অ অ
উম', যি হওক। এতিয়া তুমি আহিলে তোমাক চাইকেলত ফৰিব নোৱাৰৰিম, চাইকেল চাইকেলটো নাই, এনে খোজকাঢ়ি যাব লাগিব আৰু ৰাতিপুৱা মৰ্ণিং। কৰাকে আৰু শালমৰাৰ ফালে গ'লে পিৰপিৰিত যাব পাৰিম।
সেইকাৰণেতো সুধিলো চাইকেল আছে নে নাই, চাইকেল হ'লে বাট বহুত দূৰ ফুৰিব পালো হয় না।
অঁ', চাইকেল থকা হেতিন তুমি বহুতিফালে যোৱা, ইফালে যোৱা, ক'ত ক'তাত মানে যিকোনো সময়ত ফুৰিব পাৰোঁ যেনে ইভিনিং টাইমতো যাব পাৰ লয় এখন মানে সেনেকা গেলোঁ মৰ্ণিং টাইমত যাব পাৰিম ৰানিং কৰাকে বা ফুৰাকে ফুুৰিব পাৰিম মৰ্ণিং টাইমত। আবেলি টাইমত নৰিম এনকে যাবা চাইকেল টাইকেল নাই যিহেতু, আৰু এনে ঘূৰিব যাব কাৰণে তুমি যিকোনো মটৰ শিলপিত যাব পাৰিবা, সামাৰ ফালে যদি যাওঁ যদি। মন্দিৰতা যে চাইছা তুমি।
উম', হা', হা'?
মন্দিৰটো হালমাৰৰ মন্দিৰটো।
উম, মন্দিৰটো মানে সিমান ভালকৈ মনত নাই না, ৰাতি দেখিছো না।
উম' উম' উম'। যি হওক তথাপিও।
এই তাতে যাব লাগব গ'লে কিবা কয় তোমালোকৰ কলেজটোত। যোনটো পুখুৰীত মাছ আছে, এইটো কলেজটো সেইটো।
অঁ', অ', আমাৰ আমাৰ কলেজটো অচত কলেজ ফিল্ড যোৱা যে ৰানিং কৰিব যাওঁ তাতে যাবা নেকি?
বুজি পাইছা?
হয়', হয়', আহিবা তাতে লৈ যাম তোমাক, অঁ', হেল্ল'। হেল্ল', অ', মানে আমাৰ ঘৰৰ ওচৰে ট্ৰাক যায় ট্ৰাক যাই আছে না ট্ৰাক।
আছে তাতে যাপৰ পৰা নাই।
অঁ', হয়', হয়', অঁ', অঁ'।
অ', হেল্ল'। হেল্, ' হেল্ল, কওক। ক', ককা শুনা পাইছো, অ', অ', অ'। কেই চাকা?
ঠিকে আছে ।
কেই চাকাৰ? হেল্ল'।
মাটাৰটো অঁ হেল্ল'।
অ', শুনা পাইছোঁ, ট্ৰাকটো কিমান দাঙৰ সেইটো কৈ আছো।
ট্ৰাকটো গ'ল তাৰমানে।
কৈ আছো ট্ৰাকটো কিমান ডাঙৰ কেই চাকাৰ?
মই চাৱা নাই না, মই ঘৰৰ ভিতৰত আছো, তাৰ মানে গেল ট্ৰাকটো। ঘৰৰ ওচৰতে আছে ৰাস্তাটো আমাৰ, ত' ৰাস্তাদি গেল। অঁ', আমা আগফালে জোৰ জোৰকে আৱাজ আহে না, জানাই ৰাস্তা ওচৰত ঘৰ থাকিলে কেনেকে চাউণ্ড হয়। তোমাৰ ফোনটো শুনাই পোৱাই নাছিলোঁ মই, ত' এনকে প্ৰব্লেম হৈ গৈছে।
অ'। অঁ', অঁ', সেইকাৰণে গণ্ডগোল লাগি আছে না?
অ', পিছে ভাত চাত খালা নাই তুমি? অ', হেল্ল' ভাত চাত খালা নে নাই তুমি?
খালো, খালো, খালো, খাইছো।
কি ভাত খালা কিহেদি খালা? মাংস নে মাছ কি?
দালি আৰু ভাত আৰু একো নাই, দালি দালি অ'। দালিত অমিতা আছিল, অমিতা, দালি, ভাত।
অঁ', এইটোৱেই এইটোৱেই। অঁ অমিতা অমিতা, অমিতা ভাল লাগে নে নাই?
অ,
সি অমিতা অমিতাৰ গছপুলি ৰুই ছাবি না কিন্তু, গছ গিলা চাং যে শুকাই শুকাই অলপ মৰো মৰো হয় নাকি কিবা ঔষধ চখুধ দিবা লাগিব কি ঔষধ দিলে ভাল হ'ব ৰে,
এতিয়া পানী চানী আছে না পানী চানী পাই থাকে,
বৰষুণ পাই পানী ধুনীয়া পাই থাকে।
কিবা এইটো কিবা ঔষধত গুৰি তাত কিবা পকা থকা লাগিছে নেকি।
এই জলকীয়া গছ গিলাত গুৰিত পকা লাগি লাগিলে কিবা গছ শুকাই গৈছে।
অ অ এ এইটা এটাই জলকীয়া গছত এটা পিপৰা লাগিছে পিপৰা।
অ, ফুল ধৰিছিল জলকীয়া অলপ সৰু সৰু হৈছিল এটা ডাঙৰ হৈছিল এটা ডাঙৰ হৈছিল। এই দুটা গছ কাইটিবা, খাই খাই শুকুৱাই দিছে আৰু এটা আৰু এটা শুকুৱাই দিছে তিনিটামান তিন চাৰিটা শুকুৱাই দিছে একদম,
হেৰিতো কৈছো পিপৰা লাগিছে।
কি কেনেকে চল্ভ কৰা যায় প্ৰব্লেমটা ইটা,
এইটো কিবা স্প্ৰে মাৰি দিলে হৈ গেল।
কি স্প্ৰে,
যেনেকা এই কিবা কয় ফিনাইল থিনাইল এই কিবা মাৰি দিলে হৈ গেল।
অ দোকানৰ পৰা কিমান কিমানতে কিনিবা পাৰি ইলা অলপ কৈ দিবিচোন অলপ মানে,
বেছি দাম নহয় এশ টকা মান ল'ব। উম কবি যে, কবি যে জলকীয়া গছত দিম এইটো কিবা মৰিযে আছে গুৰিতে কিবা গুৰিত, পকা থকা লাগিছে নেকি এনেকে কৰি কবি দি দিব।
এই কক্ৰ'চ গিলা বহুত চয়তান যে তেল তেল তেল চুৰা গিলা আলুবিলাক, আলুবিলাক খাই খাই আধা খাই দিছে আৰু ভিতৰত সোমাই গৈছে আলু ভিতৰত দেখিছে আলু থৈছিলোঁ না ইয়াতে, মানে পাকঘৰত এই আলু আলু আলু যে খাওঁ যে আমি। গোতে ভিতৰত সোমাই সোমাই খাই আছে চব অ,
সেই তিৰিক মাৰি ফেলাই ইটাক,
এইটো এই মাৰছো পলাই গে'ল মাৰিবই পাৰা নাই।
উৰে
বহুত ডেঞ্জাৰচ কক্ৰ'চ গিলা ঘণ্টা এইগিলা বহু জ্বালাই দিছে পুৰা একদম ঘৰ তাত। কিবা বস্তু থ'লে যদি ক জুঠা কৰি দিয় এ ঘণ্টা, ঢাকি ঢাকি থ'ব লাগে। অঁ অলপ যদি অলপ যদি খুলা থাকে ভিতৰত সোমাই মানে জোঠা কৰি দিয়ে বস্তু চস্তু,
বহুত বেছি হৈ গৈছে।
অঁ এই পিছত অমিতাগছত কি দিম অমিতা গছতাত কিবা কিবা, শদমাৰ আছে নে কিবা কিবা বুলি কয়।
হা হা,
অমিতা অমিতা গছত কি দিলে ভাল হ'ৱ অমিতা গছত ডাঙৰ হ'ব ম
কি বা হৈছে আগত দেখিব লাগিব না অমিতা গছটা কি হৈছে।
নাই নাই সৰু সৰু পুলি আছে গ্ৰও নহয় বহুত দিন হ'ল এনেকে আছে।
ভিটামিন চিটামিন দিব লাগব।
কি কি কি ভিটামিন এনেকে দিব লাগিব যাতে মতা হয় যাতে,
তাতে তাতে দোকানত গৈ ক'লে হ'ল যে মোক এ ফলত মাৰা ভিটামিন লাগে ফল গছত। দি দিব।
টো হয় কিন্তু কিছুমান দোকানীত আছে না, উল্টা পুল্টা দেইত ঠগেন নাজানালি না উল্টা পুল্টা দি পইচা বেছি লৈ ঠগাই দিয়ে না এ-
মোৰ কথাটা আ তাতে উল্টা পুল্টা দিব নোৱাৰে তাতে লিখা থাকে ইটা ফ্ৰোটৰ কাৰণে ইটা।
অ। ঠিক আছে। দাম-টামটো লিখা থাকিব না ঔষধত।
অ, চব কিছু দেখা লিখা থাকে। এ বেছি নলয় এশ ডেৰশ টকা মান ল'ব বেছি নলয়।
আনব লাগব ৰ। ঐ কেতিয়াবা- কেতিয়াবা মাঠাটা কাম নকৰা হৈ হৈছে ঘণ্টা। মানে এইকানে ক'তবাটো অলপ ঘূৰা চোলা জাবা খোজো ন।
উম।
বেছি দূৰ নহয় কিন্তু সুৰা জাগা গিলা অল ঘৰুৰা চুৰা আগে যাই গ'লে ভাল লাগব মনটা।
মাইন ফ্ৰেচ মাইন ফ্ৰেচ।
উম, আৰু সংগ লগ পালে আৰু ভাল লাগে। বেছি কথা চথা পাতে অকলে অকলে ভাল নালাগে না। আৰ চবৰে লগত ভাল নালাগে। চবৰে লগত বান নাখায় না।
উহু।
মানে খুলি কথা ক'বা নললি মোক ভাল নালাগে মানে। আৰু চব চলি- সব লগত বিশ্বাস নাথাকে না যে খুলি কথা কবৰ পাৰিম।
অ অ।
সেইটা হয়, মানে মাইণ্ডটো ফ্ৰেছ হয় অলপমান হালকা হালকা হয়।
উম। এতা কি হয়? এতিয়া কি হয়? আৱাজ হৈ আছে?
এই অলপমান দৰজা এটা বন্ধ কৰিলোঁ, পাকঘৰৰ দৰজা টা।
ঘূমাবি নেকি?
ঘূমাম ৰ কথা-চথা পাতি লওঁ অলপ। মানে যিহেতু কল ডাক্সটা অল কেইদিনমান কাৰণে আছে অলপ ভাবি কৰি লও হয় না নাই কিবা এটা যদি পাই যাং যদি, লওঁতে ভাল হ'ব অলপ।
অ।
ঘূৰ্বা চুৰা পাৰিম।
অ অ এই চব পাকঘৰতে ঘূমাবি নেকি? পাকঘৰতে ঘূমাবি?
নাই নাই বন্ধ কৰিলোঁ জাষ্ট পাকঘৰটা সেই ডাঙৰ ঘৰত যায় ঘূমাম ৰ।
অ।
আজি আকৌ এটা ভাইটি আহিছে, ফুৰবা।
কোন?
এই সৰু ছোৱালী ক্লাছ ছেভেনত আগতে মই জহান মেট্ৰিক পাছ হৈ গৈছিলো তাহান কিজানি ক্লাছ টুত আছিল নেকি। ক্লাছ টু থ্ৰীত আছিল। ক্লাছ টুতে ওৱান টুত আছিল। মুকেশ মুকেশ অলপ ডাঙৰ হৈছে। অলপ মোৰ মৰ মামাৰ ডাঙৰ ল'ৰা। চনকাৰৰ পৰা আহিছে।
নাম কি ইয়াৰ?
মুকেশ।
মুকেশ চিয়াৰ হে এটা পিক দিবাচোন।
হা?
ইয়াৰ এটা ফটো দিবা।
অ ঠিক আছে দিম দিয়া, ৰাতিপুৱা কালি এতিয়া ল'ৰাটো ঘূমাই, অ ঘূমাইছেটো, টোপনি আহিছে ন, ঘূমাইছে।
সি যাব কেত-
হা।
সি যাব কেতিয়া?
কেই থাকিব কেইদিনমান।
মানে সি প্ৰগ্ৰেম চাব নে নাই? ন আগতে যাব।
এ থাকিলেটো লৈ যাম মই।
সি অকলে আহিছে নেকি?
নাই, তে কেইজনৰ মানুহ আহিছে আৰু আকৌ চাৰিআলি ফালে গ'ল
কিবা কাম আছে? মানে কিবা কাম আছে নেকি? নাই -নাই ফুৰবা। আৰে সিটো এনে ফুৰিব আহি হৈছে মানে মানুহগিলা মানুহগিলা
অ অ মানুহবিলাক ফুৰিব আহিছে ধৰ মানে গৰমৰ বন্ধত না